হেল্ল' আহ কি কৰিছা?
এনেই আছো। আপুনি?
আছো, আছো। বাকী পঢ়া শুনা কেনেকুৱা চলিছে?
পঢ়া শুনা চলি আছে আৰু।
কি ঘৰত ভাল চবৰে।
উম, ভাল। আপোনাৰ?
ভালেই, ভালেই, বাকী কি কৰি আছ।
আছো এনে, আপুনি কি কৈছে?
সেইয়াই আছো এনে। বাকী এবাৰ হাই ছেকেণ্ডাৰী ফাইনেল দিছিলি ন। অ' ৰিজাল্ট কেনেকুৱা হ'ল এবাৰ কচোন।
ৰিজাল্ট ফাৰ্ষ্ট ডিভিজন।
পাৰ্চেনটেজ কিমান উঠিছে।
পাৰ্চেন্টেজ চেভেণ্টি।
অহ' এতিয়া উম কি কি চাবজেক্ট লৈছ হাই ছেকেণ্ডৰীত।
হাই ছেকেণ্ডেৰিত।
অ'
অ' ইলেভেনত যোৱাখিনি আছে।
অ' সেইখিনিয়ে কি কি লৈছো।
অ' পলিটিকেল, এডুকেছন।
এনে পলিটিকেল চাবজেক্টটো কেনেকুৱা। পলিটিকেল চাবজেক্টটো নহয়। এই এডুকেছন চাবজেক্ট টো কেনেকুৱা, পলিটিকেল কথা জানো বাৰু।
ঠিকে আছে, এডুকেশ্যনটো শিক্ষাৰ ওপৰত।
অ' শিক্ষাৰ ওপৰত মানে এতিয়া। শিক্ষাৰ ওপৰত অভিজ্ঞতা বিলাক আছে নে নাই তোৰ।
উম, শিক্ষা ওপৰত। পঢ়িছো যেতিয়া মানে হৈ হৈছেগে আৰু।
এইবিলাক। শিক্ষা ধৰ মইতোক কৈ আছো, মইয়ো মইয়ো শিক্ষাত মেজৰ লৈয়ে পঢ়ি আছো।
উম।
এইবিলাক ধৰ বিলাক আহ সংকীৰ্ণ অৰ্থ শিক্ষা কেনেকুৱা ব্যাপক অৰ্থৰ শিক্ষা কেনেকুৱা। বা সেইবোৰ জান নে নাই। উম, উ। অ' অ' আৰু এ এইবোৰ ভালকে জান নে নে এনেকে থুলমূলকে জান।
ইমানো ভালকে নহয় আৰু।
অ' কিবা নাজানিলে মোক সুধিবি মই। যিমানখিনি পাৰো সহায় কৰিম। অ' এনে অ' ব্যাপক অৰ্থত শিক্ষা কেনেকুৱা জানিব বিচাৰো নেকি?
ক'ব অ' কচোন বাৰু।
উম। মানে এতিয়া ব্যায়পক অৰ্থত শিক্ষা হৈছে মানে এক। উম, জীৱন জোৰা প্ৰক্ৰিয়া আৰু জ্ঞান আৰু অভিজ্ঞা অভিজ্ঞতা আহৰণৰ ই এক অবিৰত প্ৰক্ৰিয়া। ধৰ ই। জন্মৰ মানে ই আমাৰ জন্মৰ লগে লগে আৰম্ভ হয় আৰু মৃত্যুলৈকে চলি থাকে। গতিকে মানে এই শিক্ষা শিক্ষা কেৱল শৈক্ষিক অনুষ্ঠানৰ চাৰিবেৰৰ মাজতে আৱদ্ধ নহয় মানে। ই ধৰ কোনো ধৰণৰ সময়সীমা নাই ইয়াৰ। নিৰ্দিষ্ট পাঠ্যক্ৰম নাথাকে, নিৰ্দিষ্ট অনুশাসন নাই, ৰীতি নীতি নাই। জাতে এই ধৰণৰ শিক্ষা শিক্ষা ব্যৱস্থাত ডিপ্ল'মা ধৰ চাৰ্টিফিকেট, এইবোৰ দিয়া নহয় আৰু।
উম।
উম। তেনেকে আৰু আৰু এইবিলাক অ' ক্লাছ বিলাক কৰি কেনেকুৱা পাইছা।
ক্লাছ বিলাক ভালেই বাৰু
আৰু তাতে এতিয়া শিক্ষাৰ প্ৰকাৰ বিলাক জানো নহয়।
উম। তেওঁ পাহৰিছো কয়
অ' শিক্ষাৰ প্ৰকাৰটো মানে এইবিলাকধৰ। অনিয়ন্ত্ৰিত বা অগতানুগতিক শিক্ষা। নিয়ন্ত্ৰিত বা আনুষ্ঠানিক শিক্ষা। অগতানুগতিক বা নিয়ম বৰ্হিভূত শিক্ষা। সেইবোৰ আৰু আৰু অনানুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্যৰ লগতে। বহুতো অসুবিধাও আছে। তাৰ পাছত তেনেকে আৰু আৰু অনানুষ্ঠানিক শিক্ষা আৰু আনুষ্ঠানিক। শিক্ষাৰ মাজত মানে বহুতখিনি পাৰ্থক্য। কছ ত পাৰ্থক্য বোৰ জান নে নাজন।
পাৰ্থক্য বোৰ এটাটো এ হায় ছেকেণ্ডাৰী এক্সামতে লিখাই দিছে। এতিয়াতো সেনেকে তেনেকে পাহৰিছো আৰু উম, অ'। মানে এবাৰ এনেকৈ খোৱৰাই দিলে আকৌ মনত পৰিব।
হেল্ল' শুনিছা নে।
অ' ক
অ' অ' কি কৈছিলি মই ভালকে শুনা নাছিলো।
এই শিক্ষাৰ প্ৰতি হে মানে পাৰ্থক্যবোৰ।
অ' অ' অ' সেইবোৰ পাৰ্থক্যবোৰ পঢ়িবি আৰু। এইবোৰ ধৰ। শিক্ষাৰ অ' আৰু অগতানুগতিক শিক্ষাৰ ধৰ বৈশিষ্ট্য। লক্ষ্যণ পদ্ধতি এইবোৰ পঢ়িবি। তেনেকে আৰু ভালকে পঢ়িবি আকৌ। ধৰ ব্যক্তিতান্ত্ৰিক লক্ষ্যৰ দুৰ্বলতাবোৰ পঢ়িবি। তেনেকে আৰু আৰু বাকী পঢ়াৰ লগতে কিবা বেলেগ ব্যৱসায়। ব্যৱসায় চেৱসায় কৰি আছা নেকি, সৰু সুৰাকে কেনে কিবা কৰিম ভাবিছা।
বৰ্তমান কৰা নাই বাৰু তেনেকে পোৱা নাই।
অ' এনে কিবা কৰাৰ ভাবিছ নেকি মানে আগলৈ কি কৰিম বুলি ভাবিছ। হাই ছেকেণ্ডৰীটো দিয়াৰ পাছত।
পাছত এতিয়া বি এ টো এডমিশ্যন লওঁ।
উম, উম, কিহত মেজৰ লৈ পঢ়িম বুলি ভাবিছ?
মেজৰটো চাওঁ জ জিঅগ্ৰাফিতে ভাবিছো।
অ' জিঅ'গ্ৰাফীটো বহুত ভাল চাবজেক্ট বাৰু। তেনেকে ভালকে পঢ়িবি আৰু। উমহ। বাকী এনেকে তই ছবি তবি আকৌ বুলি শুনিছিলো।
অ' আকোঁ বাৰু।
অ' এনেই ছবি তবি মানে এনে চ'ব সকলো ধৰণৰ ছবি আকৌ নে ধৰ। তেনেকে আৰু।
আৰু সকলো ধৰণৰ বুলি নহয় আৰু তেনেকে মানুহ চানোহ নাৰাকো।
মানুহ চানোহ আঁকা নাই হোৱা ন মোক মানে মাজতে বি বিচাৰিছিলে এই আমাৰ লগৰ এজনে। কোনোবাই এনেকে ধৰ। ফটো চাই পেলাই আকা কোনোবা আছে নেকি বুলি। তই যদি ভালকে আগলৈকে যদি ধৰ ছবিটো শিক তেনে হ'লে ধৰ মই টোক কন্টেক্ট কন্তেকটো দিলে, তই এইটো নতুন ব্যৱসায় এটা ধৰ আৰম্ভণি কৰিব পাৰিবি।
ভাবিছো মানে তেনেকে যদি ছবিটো আঁকিব পাৰোগে। সেইটো টো লাভে হ'ব।
উম। উম, চাই লওঁ আৰু তেনেকে সেইটো কৰিব পাৰিবি কাৰণ সেইটোত বহুত খিনি লাভ আছে। আজিকালি ধৰ এনেকে। এনেকে ফটো ফ্ৰেম এটাতে ধৰ তোৰ আঠশ নশ টকাকে লাভ আছে। এইবোৰক কৰিলে তোৰ এতিয়া নিজৰ বুলিবলৈ হাত খৰচ এটা ওলাই থাকে।
উম।
তেনেকে আৰু বাকী ক্লাছবোৰৰ টাইমবোৰ কেনেকে হৈ আছে।
ক্লাছ বোৰ ঠিকে চলি আছে বাৰু।
উম।
ভালকে কৰাইছে।
অহ' আৰু এ উ এনে তোৰ। এইমটো কি মানে, এতিয়া আৰু হায়াৰ ছেকেণ্ডাৰী পাছত এইমটো কি হ'ব তোৰ?
এনেকে পুলিচ-চুলিচে যোৱাৰ
অ', অ', মানে সেয়া ন? উম, তাৰ কাৰণে কিবা কিতাপ চিতাপ পঢ়িছ নাই।
নাই, এতিয়ালৈকে বৰ্তমান পঢ়া নাই।
অ' তাৰ কাৰণে মই তোক কিতাপ এখনৰ কথা ক'ব পাৰো। এইখন যিটো, যিখন অস-অসমীয়াতে, অসমীয়াত পাই যাবি, এছ এছ চি জি ডিৰ বুলি এখন, কনষ্টেবলৰ মানে এখন এছ এছ চিৰ এখন কিতাপ পায় প্ৰায় এখন তোৰ পাঁচশ মানত পাই যাবি। সেইখন আনি তই পঢ়িব পাৰ, সকলো ধৰণৰ পাবি, অংক তাতে, তোৰ গণিতৰো শাখা এটা আছে। তাৰপিছত তোৰ এটা আ, গ্ৰামাৰৰো আছে। তাৰপিছত তোৰ যিবোৰ জেনেৰেল নলেজ, সেইবোৰৰ ওপৰতো আছে। তেনেকে তাতে সেইখনত গোটেইখিনি বস্তু পাই যাবি, আৰু যদি দৰকাৰ হয় মোক তই ক'বি, মই তোক যোগাযোগ কৰাই দিম তাৰে দোকানীজনৰ লগত। বাকী আৰু কিবা জানিব আছিল নেকি তোৰ?
এতিয়া তুমি কি কৰিম বুলি ভাবিছা?
মই এতিয়া তোৰ বি এটো কমপ্লিট কৰি মই এম এটো কমপ্লিট কৰিমগে, তাৰপিছত মই চাগে টিচাৰৰ লাইনত যাম।
উম
এতিয়া মানে টিচাৰৰ লাইনটোতে মানে কৰিম বুলি ভাৱি আছো।
ঠিকে আছে বাৰু।
উম বাকী ঘৰত চবৰে ভাল?
ভাল।
আত্ছা, বাকী ভাত-চাত খোৱা হ'ল?
ভাত-চাত খোৱা নাই বাৰু।
অ', মই মাজতে শুনিছিলোঁ, তোমালোক-তহঁতৰে এনেকে লগৰ এজনী নীয়ে, এই বুকেৰ এনেকে ব্যৱসায় এটা কৰি আছে বুলি।
অ', কৰি আছিলে অ'।
অ', সেইটো মানে কেনেকে চলাই আছে তাই গম পাৱ নেকি কিবা?
ভালকেই চলাই আছে তাই, আহে কাষ্টমাৰ বহুত ভালকে আহে।
অ', অ', সেইটো তোৰ পাঁচটা ফুলত কেনে-কেনেকে পইচা দি আছে গম পাৱনে?
তাই তাই এনেকৈ, পাঁচশ, চাৰে পাঁচশ, তেনেকেই লয় নেকি।
অ', অ', আচ্ছা আচ্ছা আচ্ছা, যদি বিচাৰ তই নিজেও সেইটোত সেই ব্যৱ ব্যৱসায়টোত দেখোন যোগদান কৰিব পাৰ।
অ', সেইটোও ভাৱি আছো, মানে মনতে ভাৱি থৈ আছো এতিয়া।
অ', সেইটোত কৰিব পাৰ, আজিকালি এইবোৰত বহুতখিনি লাভ আছে।
উম।
তেনেকে কৰিব পাৰ ।
যোনফালে সুবিধা হয় আৰু।
অ', সুবিধা লগতে পঢ়াটোও এৰি নিদিবি, পঢ়াটোও কৰি যাবি। উম। বাকী হাই ছেকেণ্ডেৰী পাছত জিঅ'গ্ৰাফত মেজৰলৈ পঢ়িম বুলি ভাবি আছ ন? ঠিকে আছে জিঅগ্ৰাফিটো ভালকে পঢ়। তাত ধৰ, মানে জোগ্ৰাফি চাবজে্টো কেনেকোৱা অলপ বুজাই দেচোন। মোৰ তাৰ ওপৰত একো অভিজ্ঞতা নাই।
ত', ভালেই আৰু তেনেকুৱা বতৰৰ কথা জানিব পাৰোঁ।
অ'। আৰু ধৰ, মানে সেইটো মানে, অ' অ' চাবজেক্টটো মানে কিহৰ ওপৰত, মানে বস্তুটো?
ছাবজেক্টটো এনেকুৱা আৰু, ভূ-পৃষ্ঠৰ কথা
অঁ। তাতে ধৰ বহুতো ছবিও আঁকিবলগীয়া হয় ন?
চবি আঁকিব লগা হয়। বাকী ভাত চাত খালি তহঁতে? হেল্ল'? হেল্ল'? হেল্ল, অঁ, ভাত চাত খালি নে নাই?
নাই, নাই খোৱা হোৱা নাই বাৰু। মই সুধিছিলো পৰীক্ষা হৈ আছে নে, নে শেষ হ'ল?
পৰীক্ষাটো
অ', কেনেকুৱা হৈছে পৰীক্ষা?
পৰীক্ষা ভালেই হৈছে। ঠিকেই। নাই, নাই দিয়া নাই এতিয়া লৈকে।
অ', ঠিকে আছে ভালকে পঢ়। বাৰু হ'ব দে ন। মই পাছত ফোন কৰিম, মই এতিয়া অলপ ব্যস্ত আছিলো। অহ, অহ, অহ।